অ।
অ শুনিছো শুনিছো, কোৱা?
অহ, কি কৰিছা?
ভালে আছো দিয়া, তুমি কি কৰি আছা?
অ ময়ো আছো ৰবা এনেই। এই ভাতটো খালো, ভাতটো খাই বহিছো অলপ।
অ।
খবৰ পাতি ভাল?
ভাল ভাল ভাল। পিছে আছো আৰু এই ভগৱানৰ ক কিবা অলপোকলে আছো আৰু।
অ।
তুমি? তুমি আছা মানে ঘলত, ভালে আছো চব?
অ ভালে আছে দিয়া, ঘৰত চব।
অ। দে আজি আজি আকো ৰবিবাৰ কাৰনে গ'ল?
ৰবিবাৰটো ঠিকেই গ'ল দিয়া। আৰাম বাও, আজি যিহেতু বন্ধ আছিল। ঘৰতে কাম বোৰ কৰিলো সৰু সুৰা।
অ আজি বন্ধ আছিল। আজি মও অলপ ভালেখন কামেই কৰিলো ঘৰত।
অ।
পিছে ব্যস্ত আছে নে কি?
নাই নাই ব্যস্ত নাই দিয়া, কৱা।
অ', ব্যস্ত নাই যদি আমি অলপ কথা পাতিব পাৰোঁ এটা বিষয়ত, নে কি?
অ' অ', পাতিব পাৰোঁ কোৱা, কি বিষয়ত কথা পাতিবা।
অ', তে আপনি অলপ - কিতাপৰ বিষয়ে কথা পাতো আৰু নে কি?
অ', অ', পাতিব পাৰোঁ, এইটো এটা ভাল বিষয় হয়।
অ', দিয়া, ঠিক আছে। আহাতে কথাই পাতোঁ অলপ।
অহ।
দিয়াচোন কোৱা। হেৰি, কিতাপ আমাৰ বাবে কিয় দৰকাৰ?
আ, মোৰ হিচাপত কিতাপে আমাক জ্ঞান আহৰণ কৰা আটাইত- কৈ ভাল মাধ্যম বুলি মই ক'ব পাৰোঁ। আৰু কিতাপ পঢ়িলে আমি নতুন-নতুন বিষয় শিকিব পাৰোঁ। আৰু চিনাক্তি কৰণটো আমাৰ বিত্তীয় পাই তেতিয়া। আৰু বিভিন্ন মানুহৰ অভিজ্ঞতাৰ পৰাও বহু কথা জানিব পাৰোঁ। সেইবাবে- ক'ব গ'লে কিতাপ আমাৰ জীৱনৰ এটা অমূল্য বন্ধু বুলি আমি, মই ভাবোঁ আৰু।
হয়, হয় হয় হয়, ঠিকে কৈছোঁ।
অ', পিছে তুমি কোৱাচোন - তুমি কেনে ধৰণৰ কিতাপ পঢ়িবলে বেছি ভাল পোৱা?
অ', মই কেনে ধৰণৰ বুলি ক'লে মই ধৰা - মোৰ মতে- অ'। কিতাপ, এই যিবিলাক কিতাপে কিছুমান নতুন কথা শিকায়।
অহ।
ধৰা মই- চাওঁ যে, কিবিলাক কিছুমান ধৰা, কাহিনী ধৰ। সাধাৰণতে কাহিনীবিলাক- আৰু সাধাৰণ জ্ঞান আৰু ইত - তিহাস আৰু বিজ্ঞানৰ কিতাপ পঢ়িবলে ভাল পাওঁ আৰু।
অ'।
আৰু এইবোৰ কৰিলে নতুন কথা জানিবলৈ পোৱা যায়।
অহ।
আৰু সময়ো ভালদৰে কটাব পাৰি। সেইকাৰণে মই এইবো- তাপেই মই বেছিকে পঢ়োঁ আৰু মই। ভাল পাওঁ এইবিলাক কিতাপ পঢ়ি।
অ', নিশ্চয় নিশ্চয়। এইবোৰ কিতাপ- মোৰো ভাল লাগে। মই-মই এইবোৰ সাধাৰণ জ্ঞান, বিজ্ঞান আদিয়ে পঢ়োঁ।
হয় হয় হয় হয়।
অ'।
পিছে তুমি কোৱাচোন কিতাপ পঢ়াৰ কি কি লাভ আছে বুলি ভাবা?
আ, মোৰ হিচাপত কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয়। আৰু ভাষাত জ্ঞান উন্নত হয়। আৰু আমি নত - তুন শব্দ শিকিব পাৰোঁ কিতাপৰ অলপ সহায়ত।
উম।
আৰু ক'ব গ'লে লগতে কল্পনা শক্তি, আৰু আমাৰ চিন - তা কৰা ক্ষমতাতো বাঢ়ে কিতাপ পঢ়িলে।
হয়।
আৰু এই অভ্যাস আমাৰ জীৱনত বহুত কামত আহে। ভৱিষ্যতে উম। পিছে ছাত্ৰ- ছাত্ৰী সকলে কিয় কিতাপ পঢ়া উচিত বুলি তুমি ভাবা?
অ', অ', ছাত্ৰ -ছাত্ৰীসকলে কিয় কিতাপ পঢ়া উচিত মানে মই ভাবিম যে ছাত্ৰ- ছাত্ৰীসকলে কিতাপ পঢ়া উচিত কাৰণ কিতাপ পঢ়িলে তেওঁলোকে জ্ঞান বৃদ্ধি হয় আৰু তেওঁলোকৰ পঢ়া শুনাত সহায় হয় আৰে সেইব বিভিন্ন বিষয়ে কথা বুজিব পাৰি সহজে তাকো বুজিব পাৰি আৰু পৰীক্ষাৰ বাবেও উপকাৰ হয় কিতাপ পঢ়িলে ছাত্ৰ ছাত্ৰীসকলে ত কিতাপ পঢ়িবই লাগিব সেই বাবে নিয়মৈ কিতাপ পঢ়া উচিত আৰু তেওঁলোকে
উম নিশ্চয় নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিতাপ পঢ়াটো নিশ্চয় উচিত
অ অ
হয়
পিছে তুমি কোৱাচোন কিতাপৰ যত্ন কেনেকৈ ল'ব লাগে
আ মোৰ হিচাপত কিতাপ পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু ফালি বা লেতেৰা কৰাটো উচিত নহয়
হয়
মই দেখিছো বহুতে কিতাপ ফালা বহুতৰ কিতাপ ফালি বা লেতেৰা হৈ থাকে সেইটো কৰাটো উচিত নহয় আৰু কিতাপটো আমাৰ কিতাপটো আমি যদি পঢ়া শেষ হয় আমি কিতাপ টো সঠিক ঠাইত থব লাগে আমি য'তে ত'তে কিতাপ টো পেলাই দিব নালাগে পঢ়াৰ শেষ হোৱাৰ পিছত সেয়ে মই ভাবো যে কিতাপৰ যত্ন লোৱাটো আমাৰ এটা দায়িত্ব হয়
উ হয় হয় হয় ঠিক কথাই কৈছে আৰু
পিছে তোমাৰ মতে কিতাপ পঢ়াৰ অভ্যাস কিয় ঘঢ়ি তোলা উচিত বুলি ভাবা
অ মোৰ মতে ধৰা কিতাপ পঢ়া হেৰি বছি কাৰণ কিতাপ পঢ়িলে কিতাপ পঢ়াৰ অভ্য়াস থাকিলে নতুন নতুন কথা শিকিব পাৰি আৰু ভাষা জ্ঞান চিন্তা শক্তি আৰু সাধাৰণ জ্ঞানো বৃদ্ধি পায়
অ
আৰু ধৰা তোমাৰ খালী সময়তটো ভালদৰে ব্যৱহাৰ কৰিব পাৰি সেইবাবে মই ভাবো যে সৰুৰে পৰাই এটা এই অভ্যাসটো গঢ়ি তোলা উচিত আৰু যে কিতাপটো কিতাপ পঢ়িলে ভাল চিন্তা শক্তিৰ সাধাৰণ জ্ঞান বৃদ্ধি পায় এইটো কথা আমি বেলেগ সৰু সৰু ল'ৰা ছোৱালীকো শিকাব লাগে এইটো বস্তু তেতিয়াই তেওঁলোকৰ এই অভ্যাসতটো গঢ়ি উঠিব
অ নিশ্চয় ঠিক কথা কৈছা তুমি আমি কিতাপটো আমি সৰু পৰাই পঢ়িব লাগে
হয় হয় যে তুমি কোৱাচোন। মোবাইল প মোবাইলত পঢ়া আৰু কিতাপ পঢ়াৰ মাজত কি পাৰ্থক্য আছে।
অ' মোৰ মতে দুয়োটাৰে সুবিধা আছে ক'ব গ'লে। নথকা নহয়, কিন্তু কিতাপ পঢ়িলে মনোযোগটো বেছি থাকে। আৰু সহজে মনোযোগতটো ভংগ নহয় আৰু। ক'ব গ'লে যদি আমি মোবাইলত পঢ়ো। মোবাইলতো ঠিকেই আছে কিন্তু মোবাইল পঢ়িলে। আমি কিবা বেলেগ চোৱাৰ হেপাহতো যায় মোবাইলটোৰ লগত মোবাইল টো লৈ লগত। লৈ কৰিলে। মানে মানুহৰ মনতো বদলি যায় ন' মোবাইল চালে আৰু কিবা বেলেগ চাও কিবা। গেম খেলোৰে সেনেকা তাইপৰ।
হয় হয় হয়।
তেনেকৈ মই ভাবো যে সুযোগ পালে কিতাপ পঢ়াতো মই বেছি গুৰুত্ব দিম বুলি ভাবো।
হয় হয় হয় ঠিকে কৈছা তুমি।
পিছে তুমি কোৱাচোন তুমি কোনখন কিতাপ বেছি পচন্দ কৰা।
মই কোনখন কিতাপ বেছি পছন্দ কৰোঁ বুলি ক'লে মই কাহিনী। আৰু জীৱনীমূলক কিতাপ বিলাক মই বেছিকে ভাল পাওঁ।
অ'
আৰু এনে কিতাপ পঢ়িলে বহুত নতুন কথা শিকিবলৈ পা পাওঁ। আৰু জীৱনৰ বিষয়ে ভাল ধাৰণা হয়।
নিশ্চয় নিশ্চয়।
আৰু সময়তো আনন্দৰে কটাব পাৰি সেইকাৰণে মই এইবিলাক। কাহিনী জীৱনীমূলক কিতাপ বিলাক ভাল পাওঁ আৰু বেছি পচন্দ কৰোঁ।
নিশ্চয়, নিশ্চয় ঠিক কথা কৈছা তুমি মই এনেকুৱা টাইপৰে কিতাপ বেছি ভাল পাওঁ।
হয় হয় হয়, পিছে তুমি কিতাপে কি বুলি ভবা যে কিতাপে মানুহৰ জীৱনত কেনেকৈ সহায় কৰে।
আহ মোৰ মতে, কিতাপে মানুহৰ জীৱনত বহুত প্ৰকাৰে সহায় কৰে।
ক'ব গলে কিতাপে জ্ঞান বৃদ্ধি কৰাত সহায় কৰে আৰু ভাল বেয়া বুজাবলৈ শিকায়। আৰু বিভিন্ন অভিজ্ঞতা আৰু চিন্তা ধাৰাৰ লগত পৰিচয়। পৰিচয় কৰাই দিয়ে কিতাপে আৰু ইয়াৰ ফলত মানুহৰ আৰু ব্যক্তি। ব্যক্তিগত উন্নত হয় সেইবাবে মই কি। কিতাপে মানুহৰ জীৱনত সহায় কৰে বুলি মই ভাবো আৰু।
হয় হয় হয় ঠিকে কৈছা অ'
পিছে তুমি কোৱাচোন তোমাৰ মতে প্ৰতিদিনে কিতাপ পঢ়া উচিত নেকি?
হয় নিশ্চয় হৈছে তুমি মোৰ হিচাপত প্ৰতিদিনে অলপ সময় কিতাপ পঢ়িলে ধীৰে ধীৰে ভাল অভ্যাস গঢ়ি উঠে। আৰু ইয়াৰ পৰা পোৱা জ্ঞান ভৱিষ্যততো বহুত কামত আহে কামত আহে কামত। আৰু। প্ৰতিদিনে কিতাপ পঢ়িলে তোমাৰ এটা অভ্যস তো ভাল হয় তুমি কিবা কি। যদি। জা জানিব পাৰা তুমি সেইটো কথা আকৌ তুমি সেই প্ৰতিদিনে কিতাপ পঢ়িলে সেই কথাটো জানিয়ে পাব। পা পাৰিবা ভাল আৰু প্ৰতিদিনে কিতাপ। কৰাটো তোমাৰ কাৰণে এটা ভাল অভ্যাস আৰু কৰি চাবা।
অ ঠিক কথা কৈছা তুমি প্ৰতিদিনে কিতাপবোৰ পঢ়িব লাগে।
হয় হয়। এ তুমি কোৱাচোন। এ তোমাৰ মতে কিতাপৰ আটাইতকৈ ডাঙৰ উপকাৰতো কিয়
উম ক'ব গ'লে মোৰ মতে কিতাপৰ আটাইতকৈ ডাঙৰ উপকাৰ বুলি ক'ব গ'লে মই এইটোৱে ভাবো যে, কিতাপ পঢ়াৰ বাবে আমাৰ বহুতো আগতে মানে নজনা কথা আমি শিকিব পাৰোঁ।
উম
আৰু আমি যদি সৰুৰে পৰা কিতাপ পঢ়ো তেতিয়াহ'লে আমি ভৱিষ্যতটো আমাৰ ভাল হ'ব। আমি ভাল-ভাল মানে ভাল-ভাল কামত আমি অফিচ বা কৰ্মশালাত আমি কাম কৰিব পাৰিম।
উম।
আৰু মেইন কথাটো হ'ল ব্যৱহাৰ। ব্যৱহাৰতো আমাৰ ভাল হ'ব আমি যদি সৰু-সুৰা কিতাপ পঢ়োঁ। মানুহৰ লগত কেনেকৈ কথ কথা ক'ব লাগে সেইবাবে মই ভাবো যে কিতাপ পঢ়িলে মানুহৰ বহুতো উপকাৰ হয়। আৰু সকলোৱে কিতাপ পঢ়িব লাগে।
হয় হয়, সকলোৱে কিতাপ পঢ়িব।
পিছে তুমি কোৱাচোন, তোমাৰ মতে তুমি আৰু এই বিষয়টোৰ শেষত কি ক'ব বিচাৰা।
অ এইটো বিষয়ৰ শেষত মই এয়ে ক'ম যে মোৰ মতে ধৰা কিতাপ কেৱল পঢ়া-শুনাৰ বাবেই নহয় আৰু জীৱনটো ভালদৰে বুজিবলৈ সহায় কৰে কিতাপখনে। সেয়ে আমি সক সকলোৱে নিয়মীয়াকৈ কিতাপ পঢ়ি জ্ঞান বৃদ্ধি কৰাৰ চেষ্টা কৰাটো উচিত। আমি আক কিতাপ পঢ়িলে তোমাৰ জ্ঞান বৃদ্ধিও হ'ব বা চব সকলো পঢ়া-শুনাৰ বাবে ভাল আৰু সেইকাৰণে নিয়মীয়াকৈ কিতাপ পঢ়িব লাগে আৰু প্ৰতিদিনে।
নিশ্চয় নিশ্চয়, ঠিক কথা কৈছা তুমি। আমি নিয়মীয়াকৈ কিতাপসমূহ পঢ়িব লাগে।
হয় হয় হয়।
তেতিয়াহে আমাৰ ভৱিষ্যত ভাল হ'ব।
হয়, পিছে দিয়া তে ঠিক আছে ভাল লাগিল কথা ভাল লাগিল তোমাৰ লগত কথা পাতি।
অহ মোৰো ভাল লাগিল দিয়া তোমাৰ লগত কথা পাতি আজি কিতাপৰ বিষয়ে।
অ অ অ ময়ো ফোন কৰিম আকৌ কিবা অ' অ' হ'ব দিয়া।
অ দিয়া তে ধন্যবাদ।
উ ধন্যবাদ।
দিয়া।